হে
হেল্ল'
অ শুনিছানে? হেল্ল' অহ দাদা অহ ভালনে?
আছোঁ আছোঁ আছোঁ
অ ভাল ভাল কি কৰি আছে?
এই অলপ এই ঘৰৰ বাগিচাতে অকণমান কাম লগাই আছিলোঁ
হয় হয় হয় আপোনাক মানে এটা কথা সুধিবলৈ মই ফোন কৰিলোঁ আপোনাৰ আপোনাৰ ল'ৰাজনে যে ৰাষ্ট্ৰীয় পৰ্যায় খেল খেলিবলৈ সুবিধা পাইছিলে, মানে কেনেকৈ পালে আৰু সেই বিষয়ে অকণমান ক'ব নেকি বাৰু?
সি মানে একচুৱেলি আপোনাৰ খেলৰ প্ৰতি তাৰ বহুত ৰাপ আছিলে - সেইবাবে মানে তাক আমি এই কেৰাটী খেলত দিছিলোঁ।
অহ হয় হয় হয়
অ', কেৰাটী খেলত আপোনাৰ সি, ইয়াত তাহাঁতৰ ইয়াতে অনুশীলন হৈ আছিলে, অনুশীলন হৈ থকাৰ পিছত আপোনাৰ এই জিলাভিত্তিক সি খেলিবলে সুবিধা পাইছিলে।
হয় হয়
প্ৰথমতে আপোনাৰ শিৱসাগৰ জিলাত খেলিছিলে‌। সি তাত সোণৰ পদক লাভ কৰিছিলে। তাৰপিছত আপোনাৰ ডিব্ৰুগড় জিলাত, যে খেল হৈছিলে, তাত সি ৰূপ পদক পাইছিলে। তাৰপিছত আপোনাৰ, এই গোলাঘাট জিলাত খেল হৈছিলে।
হয় হয়।
এই জিলাভিত্তিক
হয় হয়।
তাও তাত সি আপোনাৰ সেই সোণৰ পদক পাইছিলে।
হয় হয়, আপোনাৰ ল'ৰাটো বহুত আগবঢ়া দেই।
আপোনাৰ এই এইপিনে আপোনাৰ বৰসোলাত হৈছিলে, খেল। এই তাতো সি সোণৰ পদকে পালে। তাৰপিছত আপোনাৰ খেল হ'লগৈ আপোনাৰ ইচ সোণাৰিত।
হয় হয় হয়।
সোণাৰীত আপোনাৰ তাত আকৌ, যনা সি ৰূপৰ পদকটো পালে।
অ', অ', অ'।
অ, তাৰপিছত আপোনাৰ খেল হৈছিলে, এই শোণিতপুৰ জিলাত।
হয়-হয়।
এই তাতো জিলা ভিত্তিকে হৈছিলে, সেই তাত আপোনাৰ সোণৰ পদকে লাভ কৰিলে।
হয় হয়।
তেনেকে অনুশীলনখিনি কৰি থাকিলে, কৰি থাকিলে, কৰি থাকিলে, তাৰপিছত সি সুবিধা পুনৰ জিলাভিত্তিক খেলিবলে সুবিধা পালে আপোনাৰ এইটো পা নাম, ৰাজ্যিক ভিত্তিক ন, ৰাজ্যিক কৰ এতিয়া যোৱাই নাই, সি আপোনাৰ সেই জিলা ভিত্তিকতে আকৌ খেলিলেগে, এই আপোনাৰ হেৰি নগাঁও জিলাত।
হয় হয় হয়।
নগাঁৱত সি পুনৰ সোণৰ পদক পালে। এই তাত সোণৰ পদক পায় সি ৰাজ্যিক পৰ্যায়ত খেলিবলে এই তাৰ পৰাই মানে ৰাজ্যিকত খেলিবৰ কাৰণে মানে সি তাৰপা এটা সুবিধা পালে। সেই ৰাজ্যিক খেলটো আপোনাৰ, তাৰ এমাহৰ পিছত হৈছিলে হেৰি আপোনাৰ, এই তেজপুৰ ঢেকীয়াজুলিত।
হয় হয় হয়।
সেই তেজপুৰ ঢেকীয়াজুলিত। আমি ইয়াৰ পৰা গ্ৰুপত গাড়ীত গৈছিলোঁ। সমূহীয়াকে, গৈ মেলি আপোনাৰ অ, তাত আপোনাৰ আমি চাৰিদিন থাকিবলগীয়া হৈছিল।
হয় হয় হয়।
তাত গোটেই অ', হয়, হয়, হয়, গোটেই অসমৰ ল'ৰা-ছোৱালীবিলাক আহিছিলে। আহি তাতে আপোনাৰ
তাত তিনি-তিনিদিনমান চাগে তাই খেল খেলিবলগীয়া হৈছে চাগে ন?
হয়, হয়, হয়, তিনিদিনমান। খেল খেলাৰ পিছত সি আপোনাৰ তাতো সোণৰ পদক পাবলৈ সক্ষম হয়। আমি অ, আমি সেয়ে বহুত আনন্দ লাভ কৰিছিলোঁ তেতিয়া।
হয় দেই হয়।
তাৰপৰা সি সেই সোণৰ পদক পাই, তাৰপৰা অহাৰ পিছত। আকৌ আপোনাৰ গোটেই অসমৰ ল'ৰা-ছোৱালীখিনিক ডিব্ৰুগড়ত এই সি সোণৰ পদক তাত পাওঁতে ত অ, অ তাৰ সোণ পদক পোৱাৰ কাৰণে সি নেচ মানে আপোনাৰ এইটো ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ সি সুবিধা পালে।
হয়, হয়, হয়।
ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলটো দেলহিত দুমাহৰ পিছত হ'ব বুলি ক'লে। তাৰপিছত আমি ঘৰলৈ গুচি আহিলোঁ, গুচি আহি পুনৰ ডিব্ৰুগড়ত তাহতক মানে
এমাহমান ট্ৰেইনিং হ'ল চাগে ন?
অ, তাহাঁতক তেওঁক নহয় এসপ্তাহৰ এটা অনুশীলন কৰাইছিলে। সেইটো আপোনাৰ এই ৰাজ্যিক পৰি মানে এইটো ৰাজ্যিক পৰ্যায়ৰ সেই।
আৰু সেই চাগে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানুহো আহিছিলে চাগে।
ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষকসকলো আহিছিলে।
অ অ।
তেখেতসকলে এই আপোনাৰ ডিব্ৰুগড়ত ইহঁতক এসপ্তাহ। অনুশীলন কৰালে এইটোত বহুত ধুনীয়াকে সিহঁতক। অনুশীলনটো কৰাইছিলে।
হয় হয় হয় হয় বহুত কষ্ট কৰিবলগীয়া হয় চাগে নহয় জানো।
অঁ কিবা এটা পাবৰ কাৰণে আপোনাৰ কষ্টটো কৰিবই লাগিব ধৰক।
হয় হয় হয়।
উম সেই তেনেকে আপোনাৰ এই। এ
তাৰপাছত এ তাৰপিছত দেল্লীলে গ'লগে চাগে।
তাৰপিছত আপোনাক সেই তাত। খেলিলে অনুশীলনশীল কৰাৰ পিছত ঘৰত অহাৰ পিছত।
উম।
আমি দেলহীলে যাবলে সাজু হ'লোঁ ৰাষ্ট্ৰীয় পৰ্যায়। য়ৰ কাৰণে।
হয় হয় হয়।
সেই দেলহিলে আমাৰ যোৱাৰ সেইটো এটা, অ বৰ ধুনীয়া। অঁ, মানে এটা ধুনীয়া অভিজ্ঞতা আমাৰ।
হয় হয়।
গোটেই আমাৰ অসমৰ যিখিনি ল'ৰা। ইয়াৰ কাৰণে উপযুক্ত বিবেচিত হৈছিলে।
হয় হয় হয়।
সেই গোটেইখিনি ল'ৰা আমি একেখন ট্ৰেইনতে।
বহুত বহুত ফু আনন্দ সময়ৰ চাগে সেইখিনি।
হয় হয় হয়।
উম, উম ভাল লাগিলে চাগে জাৰ্ণি সেই যাত্ৰাটো।
অঁ।
সেই যাত্ৰাটো চাগে বৰ ভাল লাগিলে।
হয় হয় হয় হয় সেই আপোনাত এ ৰেল ৰে'লত আমি গৈছিলোঁ।
হয় হয়।
ৰেলত আপোনাৰ, আমাৰ তিনদিন লাগিছিলে।
হয় হয়।
তিনদিন সেই ৰেলৰ অভিজ্ঞতাত গোটেইখিনি মানুহ আমি একেলগে যোৱা অভিজ্ঞ সে তাটো বহুত ভাল অভিজ্ঞতা আছিলে।
অ দেলহি দে দেলহিত- প্ৰায় মানে কোনখন খেলপথাৰত আপোনালোকে হেৰি কৰিছিলে?
অঁ ৰ'ব কৈছোঁ ৰ'ব, আপোনাৰ তাৰ আগতে বাকী এইখিনি মই কৈ আছোঁ এইয়াত আমি ট্ৰেনত গৈ -গৈ-গৈ
এ দেলহি ষ্টেচনত নামিলোগে।
হয় হয়।
তাৰপৰা আমি মানুহখিনি ভাগে ভাগে হোটেল বিচাৰিলোঁ। হোটেল বিচাৰি বিচাৰি হোটেলো তাত, এ পইচাবিলাক অলপ বেছিয়ে এটা- এটা
ঘৰৰ বাবে আপোনাৰ এ প্ৰায় পোন্ধৰশ পা আৰম্ভ হৈছিলে পইচাবিলাক।
হয়- হয় -হয়।
ই দুটা আমি দুটা থাকিব কাৰণে।
হয় -হয়।
আমি দুহেজাৰ টকীয়া ৰুমেই লৈছিলোঁ তাতে থা কি আমি প্ৰথম দিনা হোটেলতে থাকিলোঁ। তাত পিছদিনাখনৰ পৰা আমাৰ অ, তাত এ
তাৰ খেলপথাৰলৈ যাব লগা হৈছে চাগে নহয় জানো পাঁচটামান বজাতে যাবলগীয়া হৈছে চাগে?
অ, তালে আমি প্ৰথম জেগাটো চি নাপাও ৰ'গোটেইখিনি বিচাৰি- বিচাৰি সে আমি জেগাটো এই পাইছিলোগে তাত আমাক আদৰণি জনোৱা হৈছিলে বহুত ভাল লাগিছিলে পতিখন এ আপোনাৰ ৰাজ্যৰ পৰা ল'ৰা- ছোৱালীবিলাক আহিছিলে।
হয়।
আৰু মানে, বহুত ভাল লাগিছিলে আও। তাত আপোনাৰ এই খেলটো হৈছিলে। খেল আমাৰ তিনদিন খেল হৈছিলে।
হয়, হয়।
আৰু বহুত
সেই খেলপথাৰখনৰ নামটো কি আছিলে?
অ?
খেলপথাৰখনৰ নামটো কি আছিলে?
খেলপথাৰখনৰ নামটো মই অকণমান পাহৰি গৈছোঁ দে আপোনাক মই জনাম বাৰু।
অ, ভাল ভাল বাৰু জনাব।
অ, কি ক'লে?
অ, ভাল বাৰু জনাব।
হয় হয় হয় বহুত ধুনীয়া অভিজ্ঞতা সেইটো, তাপা খেলত মোৰ ল'ৰাটোৱে
মানে প্ৰথমতে প্ৰথমতে সি কাৰ লগত খেলিলে কোনখন ৰাজ্যৰ লগত খেলিলে প্ৰথমতে?
সি প্ৰথম পঞ্জাৱৰ লগত খেলিছিলে। পঞ্জাৱৰ লগত সি জিকিছিলে।
অ সোণৰ প্ৰডাক পাইছিলে চাগে নহয় জানো।
অঁ মানে পঞ্জাৱৰ লগত আপোনাৰ প্ৰথম খেলখন হৈছিলে।
হয় হয় হয়।
তাৰপিছত সি এই আপোনাৰ
তাৰ ওচৰত জিকা লগে লগে উম বেলেগৰ লগত খেলিব লগীয়া হৈছে।
অ হয়, হয়, হয় মানে তেনেকৈ হেৰি হৈ যায় যে।
অঁ বিহাৰৰ লগত খেলিলে।
অ, সি
প্ৰথমবাৰ আপোনাৰ সোণৰ পদক পালে আকৌ ছেকেণ্ডবাৰ খেলিবলৈ পায়।
অ সি প্ৰথম আপোনাৰ হেৰি পালে এইটো আপোনাৰ ব্ৰঞ্জ পালে ব্ৰঞ্জৰ পিছত পো আপোনাৰ সি ৰূপৰ পদক পালে।
অঁ।
তাৰমানে সোণৰ পদকটো সি ল'ব নোৱাৰিলে এই ৰূপৰ পদকৰ ইখন খেলত সি
মানে হাৰি গ'ল সেইটোতে বেয়া লাগিলে আৰু তথাপিতো তো নাই।
অঁ অঁ, এতিয়া ৰূপৰ পদক
হেৰী হয় হয় হয়, সেইটোৱে আপোনাক কলো আৰু। আজিলৈ ৰাখোঁ তেতিয়া হ'লে মোৰ অকণমান কাম এটাও আছে।
অ ধন্যবাদ, ধন্যবাদ আপোনা, আপোনাৰ আপোনাক বহুত শুভেচ্ছা থাকিল আপোনাৰ ল'ৰা ইমান ভাল নাম কৰিছে। আহ ধন্যবাদ, আহ ধন্যবাদ অ।